উম, হেল্লৌ' অঁ' হেঁ। ঘৰৰ কাথা কাটা গ'ল আধাতে।
তাকে নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি?
অঁ' হ'ব পাৰে একো নোশুনা হৈ থাকিলোঁ মানে।
অ' মইয়ো। তাকে।
তাকে মানে অ সেইটোৱে সুধিবিচোন। এইযে কাষ্টমাইজ কৰিব পাৰে নে নোৱাৰে? আৰু এযোৰ কাপোৰত কিমানকে ল'ব?
অঁ' তই সেই মাজতে আহিছিলে কাপোৰ। পঁয়ত্ৰিছশ, তিনি হেজা। মানে আঠাইছ, ঊনটিচ এনেকুৱা মানে ডাম নুনীকতনৰ। বৰ ধুনীয়া ধুনীয়া আহিছিলে কিন্তু।
হয় নেকি?
উম, বহুত ধুনীয়া ধুনীয়া আহিছে মানে।
মানে এতিয়া যে সেই চবেই যে চাই আছে পাই থাকে মানে দিয়ে গ্ৰোপবিলাকতো পাই থাকোঁ যে এই- গেৰৰ ডিজাইনটো যে উম' মা- নে ধৰ মিচিং ডিজাইন বাকীখিনি মিচিঙৰ নিচিনা মাজত যে সি গেৰৰ ডিজাইনৰ নিচ-
গেৰোতো থাকে যে অঁ'।
অঁ' সেইকে মানে- কমন হৈ গৈছে যে মানে ল'ব মন নাযায় একে একে চবতে। মানে কম দামী কাপোৰটো সেই একেইটা ডিজাইনে ডামী কাপোৰটো একেটা ডিজাইনে।
অঁহ'
সেইকাৰণে মানে অকমান মোৰ মানে কেঁচা কটনৰ- কত কেঁচা কটন নেকি? অঁ কেঁচা কটনৰ মানে কাপোৰ এযোৰ ল'ব। কেঁচা কটনৰ কাপোৰ এযোৰ ল'বলে মানে খুব ইচ্ছা আছে মানে- কি কালাৰটো জানানে? আঁহ ধৰ- মানে বেষ্ট কালাৰটো যদি বগাও হয়- তাক মানে নীলা- পাতল নীলা আৰু কাহা নীলা এই দুটা মিক্স থকা মানে মোক মানে- এনেকুৱা এটা মানে- লাগা হৈ আছে মানে কাপোৰ এযোৰ মানে খুব মন গৈ আছে লবৰ কাৰণে তেনেকুৱা সেইটো কালাৰ।
হয় নেকি, মই তোক সেই দিম ৰহ। এইকেইদিন অকণ ব্যস্ত হৈ আছোঁ কাম এটাত। তাৰপিছত মই তোক দিম ৰ।
ইমান ইমাৰজেঞ্চি নাই।
উমঁ।
তেনেকুৱা আকৌ মোৰ অকেজনো নাই।
উমঁ' উমঁ'।
চাগে ধৰ অহা বছৰমানলৈ ঘৰত বিয়া চিয়া ওলাব। তেতিয়া মানে ধৰ বিয়া বুলিলেতো আৰু অ'ত যোৱা ত'ত যোৱা থাকিবই ন'।
লাগিব।
কোনোবা এটা ওকেজনত আগতীয়াকৈ লৈ থ'লেহে তেতিয়াহে আকৌ মেইন মেইন কাপোৰৰ কেইযোৰ আকৌ- এতিয়া সময়ত ল'ম আৰু বিয়াত।
অঁ' ন' সঁচাকৈয়ে তোৰ আগৰ পৰা গোটাই নঠলে দিগদাৰ হৈ যায়।
সময়ত মানে চিলেক্ট কৰিম মানে কোন যোৰ পিন্ধিম।
অঁ' কোন যোৰ পিন্ধিবি কি‌ উমঁ'।
অঁ' আমাৰ বিয়াবিলাকতো ধেৰ পৰ্ব থাকে ন' সেইটোৰ পিছত সিটো।
অঁ' অঁ'।
তাতে মই হ'ম দৰাৰ বায়েক গতিকে আৰু- উমঁ' বাইকক অকমান- অঁ' গতিকে মানে বায়েকৰো অকণমান হেৰি থাকিব লাগে ন'। তাওতো থাকিব লাগিব নহয়।
তাওতো থাকিব লাগিব।
সেইকাৰণে মানে মই সেই- সেই কাপোৰ এযোৰ মানে মই সেই তেনেকুৱা ধৰ ৰংটো মিলা কাপোৰ এযোৰ মানে খুব বিচাৰি আছোঁ। পোৱা নাই, মানে- পালেও কেতিয়াবা মানে ফুলটো মোৰ পচন্দ নহয় তেনেকুৱা- হৈ যায়। সেইকাৰণে মানে যদি নিজৰ ইচ্ছামতে মানে বনাব- পাৰি তেতিয়াতো ভাল কথা আৰু।
সেইটোৱে। এনেই অঁ' হেৰি সুধি চাম ৰ ইয়াত তোৰ নিজে কাপোৰটো- ডিজাইন দিলে বনাব পাৰিনে নোৱাৰি।
উমঁ' উমঁ' উমঁ' উমঁ'। তাহাঁতে টচ ব টচ কটনটো বনাই নে, অঁ' টচ কটন নহয় কেঁচা কটন। এ মই- কি বকি আছোঁ তেতিয়াপা, নুনী কটন নহয় মোক কেঁচা-কেঁচা পাতৰ- কেঁচা পাতৰহে লাগে, মই কি বকি আছোঁ তেতিয়া পৰা, মোক কেঁচা কেচ কেঁচা পাতৰ কাপোৰযোৰ লাগে।
কেঁচা পাতৰ কাপোৰ লাগে।
অঁ' মই সেই কেঁচা পাতৰ সেই নীলা পাতল নীলা আৰু - কাঢ়া নীলা দুইটা মিক্স থকা মানে কাপোৰ এযোৰ লাগে।
অঁ' অঁ' ম‌ই চাম ৰ।
অ তাহাঁতেৰতো ফুলবিলাক চাগে চানেকিত থাকেই ন অট'মেটিক হেৰি হৈ পেলাই
থাকে থাকে কিবা জাগা নে কি যে
নাজানো
ত সেই তাঁত বনাই
অ সি সৰু সৰু যে মই দেখো কাগজৰ নিচিনা যে সেই চিট বিলাক যে থাকে ফুটা‌ ফুটা ফুটা যে উম উম উম
এ তাত বনাই
উম এবাৰ সেই তেনেকুৱা দেখাই পেলাই এজনীয়ে দিছিলে নহয় বনাবলে এই মানে এ বাইদেউহঁতৰ চিনাকি আছিল আৰু ওচৰতে তে তেনেকে বৈ থাকে হালো আছে তিনি চাৰিখন ঘৰতে হ'লে কি হ'ল পইচাও দিলোঁ এডভাস দুহেজাৰ টকা আজিলৈকে কাপ কাপোৰৰ খা খবৰ নাই মানুহজনী ফোন চনো নুঠায় খা গ'লেও নাপাওঁ ঘৰত
ইয়ে
হ'ল আজি চাৰি বছৰমান হ'ল একো খা খবৰ নাই।
উম, উম।
পইচা কেইটাও গ'ল।
এই এনেকে হ'লে বেয়া লাগে।
এই চিনাকি মানুহ হ'লে বেছি বেয়াহে ঠগ বিলাক খোৱা যায় মানে চিনাকি চিনাকি হ'লে হেৰি পইচাটো দিয়া যায়। উম ধৰ এডভাঞ্চ কিবা এটা দিয়া যায় দেখি পেলাই ধৰ উম কৰিব বুলি কামটো ভালকে এতিয়া কিন্তু কাম চামো নকৰিলে একোৱে নকৰিলে এনেই গ'ল বৰবাট
উম
মানে ডিজাইনো দেখাই দিছিলোঁ কি কি লাগিব।
অ' ছোৱালী এজনীয়ে বৈ দিছিলে, ছোৱালী এজনীয়ে বৈ দিছিলে।
উম।
মানে সূতা দিছিলোঁ আধি
অ' অ' আধা আধা লয় যে
অ' তাই এযোৰ তাই দুযোৰ উলিয়াই ললে মানে তাই দুযোৰ ৰাখিলে। মোক এযোৰ দিলে। তাৰপিছত মই ফটো দিম ৰহ তোক চাবি অ গৈছে এনেই চিম্পুলত বৈছে ভাল লাগিছে
অ' দেখাবিছোন। মানে ঘৰত পেন্ধাবলে বৈছ নে এনেই মানে অ' অ' উম।
উম। মানে এই সকাম চকাম খাব যাব পাৰি ধৰি লওঁক এনেই মানুহৰ ঘৰত ফুৰিবলৈ যাওঁ বুলি ক'লে যাব সেই তেনেকুৱা
উম।
এতিয়া আকৌ এযোৰ বৱ দিম মানে
হয় কি কিমান মানে কেনেকে আধিটো কেনেকে হিচাপ
মই হেৰি সূতা দি দিছোঁ সূতাখিনি কিনি দিছোঁ।
অ'
সূতা খিনিতো এক কেজি সূতাত মানে ডেৰ কেজি পৰিল আহ এক কেজি সূটাত চাৰে সাতশ টকা লৈছে।
উম।
তাৰপিছত চাৰে সাতশ।
মানে তই চাৰে সাতশ দিছ, দি পেলাই আহ, কাপোৰ এযোৰ পাইছ।
অহ, মই কাপোৰে এযোৰ পাইছোঁ।
তোৰ লাভটো কি হ'ল তাৰমানে?
মোৰ লাভটো কি মই কাপোৰযোৰ পালোঁ। এতিয়া এনে এইযোৰ কাপোৰ পিন্ধি কিনিব গ'লে তোৰ পোন্ধশ ষোল্লশ টকা তলত নাপাওঁ।
হা হা হা?
এতিয়া এইযোৰ কাপোৰ কিনিব গ'লেতো পোন্ধৰশ, ষোল্লশ টকা তলত নাপাওঁ।
আচ্ছা।
হয়, উম।
তই দেখাবিচোন, তই দেখাবিচোন যদি বোলে মোৰ ভাল লাগে। তেতিয়াহ'লে মোলৈকে এযোৰ দিম বোৱাবলৈ।
অ', কিন্তু মানে সেইটোৱে
অ', নালাগে মানে কি জাননে মইতো ইয়াত ঘৰত নি পিন্ধোঁ যে আমি ক্লাছ মই মানে সেই ওলাই-ওলাই যাব পৰাহে লাগে। তাতহে ঘৰ পিন্ধা সে কেইযোৰমান সেই বিয়াতে লগত আনা, আজিলৈকে সেই তেনেকৈয়ে আছে ইস্ত্ৰি ভাজতে। নাই পিন্ধাই নহয়।
অ', অ'।
উম।
মোকেই দি দিবি, কোৰিয়াৰ কৰি পেলাই।
কিন্তু কেছটো কি হ'ল জাননে দিব নোৱাৰোঁ, মই মানে অ', মই মানে কি কৰিলো, চব নিজৰ জোখত কাটি-কাটি চিলাই পেলালো। এতিয়া মোৰ কাপোৰ, মোৰ কাপোৰ কোনেওঁ মোৰ কাপোৰ কোনেও পিন্ধিব নোৱাৰে। মোৰ কাপোৰ পিন্ধিবলৈ হ'লে, মোৰ সমান চাইজ হব লাগিব।
উম। ভাল কৰিলি তই।
উম, এ চুটি চাপৰ মানুহ ওলমি যায়। দীঘল- দীঘল হৈ একেবাৰেই আচলটো মাটিত চোচৰালেহে গাটো আতে।
অ'।
নিজে যেতিয়া জানোৱেই নিজে কাটিং মেটিং চব আৰু নিজে কাটি-কুটি লৈ জোখে- মাখে চিলাই কৰি একদম ফিটিং আৰু। এতিয়া মোৰ কাপোৰ বাটচাই পাৰিব, মই পাৰিব আৰু। আকৌ কিবা বুঢ়া মানুহে, হালি যোৱা বুঢ়া মানুহে পাৰিব।
অ'। হেৰি, তই হেৰি মোৰ কাপোৰযোৰ বনাই থৈছ নহয়?
এ কৰিবলৈ টাইমেই নোপোৱা হ'লোঁ। আছে মই চালোঁ সেইদিনাখন ইয়াত আহি পেলাই এই বিচনাখন চাফা কৰে দিভানখন, তাতে, ধুনীয়াকে যেনেকে আছে তেনেকেই আছে, তেনেকে আছে। সেই আৰু অ', সেইটোৱে আৰু। সেইটো চাগৈ তোৰ, এইটো বছৰ নহ'ব।
অ', হয় নেকি?
বছৰ গতি বিধি চাই লওঁ ৰাইজৰ। তাৰ পিছত বোলে, নাই বোলে পাৰিছোঁ। একো নাই আৰু তেতিয়া কৰিব পাৰিম আৰু।
উম।
ন, নকওঁতে -নকওঁতে নহ সঁচা কথা ক'বলৈ গ'লে একদম মন নাযায় কৰিবলৈ। উম, এই পাহৰিয়ে যাঅ। কাপোৰ এযোৰ আছিল বুলি উম, উম, পাহৰি যায়। কাপোৰ এযোৰ আছিল বুলি পাবি আৰু বুঢ়া বয়সত হ'লেও। কি কলে?
অঁ, বুঢ়া বয়সত পাম, হ'ব দে।
তই নাপালে কি হ'ল! তোৰ বোৱাৰী এ পাব দে।
মোৰ বোৱাৰীয়ে পাব দে, সেইটোৱে কৰিব ন।
তেতিয়া নিগনিয়ে নাখায় আৰু।
সেইটোও খোৱাবি মানে?
তেনেকৈ আৰু থাকিলেটো পচিয়ে যাব ন কাপোৰ কানি। আজি চাৰিটা বছৰ ধৰি পৰি আছে যেতিয়া তই ভাব।
চাৰিটা বছৰ, চাৰিটা বছৰ মইতো বিয়া আগত দিছিলোঁ, মই তোক।
উম।
ক'ভিডৰ সময়ত দিছিলোঁ।
জানো! কভিডৰ সময়ত নাই দিয়া, দেৰিকে দিছো এয়া দিলোঁ। সেয়া দিলো কেতিয়াবাই, এয়াৰ পিছত। নহয় -নহয়। নহয়, নহয়।
আৰে তোক তই চাইজো ৰিটাৰ্ণ দিছ'। সেইযোৰ তই কৈছ', এইযোৰ পইচা নালাগে বনাওঁতে মই যিটো নিজে বনাই দিওঁ।
উম।
সেইটো
সেইয়া, সেই ততে তই যদি তেতিয়াই ক'লি হয় যে মই তোক পইচা দিম কৰি দে বুলি, তেতিয়াই কৰি দিলো হয়।
মইতো ভাবা নাছিলো ন' তই গিফট দিম বুলি ভাবিছিলি।
ৰখি থাক, ৰখি থাক। অঁ, অকণমান এই হাতে এখন ডাঙৰ দীঘল হৈ লওঁক তাৰপিছত কৰি দিম আৰু।
অঁ, অঁ।
পাবি দে, তই সেই দাত খোৱাৰ আগতে পাই যাবি পিন্ধিব।
মোৰ দাঁত সৰিবলৈ বাকী নাই।
উম, তোৰ দাঁত সৰিলেই!
তিনটা সৰিলে, সৰালো, সৰালো।
কিয়?
মই আগতে সৰোৱাইছো।
অঁ, আই ইমান কমজুৰিনে?
উম। আৰু দাঁত মানে মোৰ হেৰি এইকেইটাৰ কেইটামান বেয়া হৈছিলে যে।
উম।
তাপা সেই তিনিটা তাতে মই বিয়া আগতে সৰাইছো।
উম, উম, উম, উম।
আৰু দুটা সৰাবলৈ আছে।
উম, তই সৰাই আহিবা দাঁত তাত।
অ' সাৰ উম।
কি যে হ'ব, এতিয়াই যদি দাঁত তাৰ ইমান প্ৰব্লেম হয়, আৰু আছেই দেখোন ত্ৰিছটা বছৰ?
ত্ৰিছটা বছৰ তাকেহে, বঢ়াব লগাব লাগিব দেই।
উম লগাওঁ, আজি চব আজিকালি চব সহজলভ্য পাইয়ে যাবি।
লগাব লাগিব। অকে
উ
ঠিকে আছে বাৰু দে। উম, গৰম বহুত পৰিছে, উম বাৰু দে। উম।